ছো, কোৱা।
অ', ব্যস্ত আছিলা নেকি?
নাই নাই, এনেই আছিলোঁ ৰ'বা, কোৱাচোন।
অ', এয়াই মই ভাবিলো যে আমি এনেই বিহুৰ উপৰত অলপ আলোচনা কৰিব পাৰি-পাৰিলো হয়।
হয় হয়, বাৰু, কোৱা পিছে কি মানে আলোচনা কৰিম বুলি ভাবিছা
অ', এইয়ে মানে এইবাৰ আৰু এই বিহুৰ বতৰত মই মামাহঁতৰ ঘৰত গ'লো ন তাত, তাত গৈ পিনেতো একদম মানে বিহুৰ বতৰ দেখি ভাল লাগি গৈছে।
হয়, তুমি ঠিকেই কৈছা, গা-মানে বিহু আচলতে গাঁৱত যাই বেছি ভাল লাগে দিয়াচো কাৰণ আমাৰ চহৰতকে যিহেতু বৰা-গাঁৱত ভালদৰে মানে নিয়ম নীতিৰে পালন কৰা হয় বিহুটো। ।
এই হয়, পাছে এইটোতো তুমিতো জানাই ন, যে বিহু আমাৰ জাতীয় উৎসৱ ন
হয়, তুমি ঠিকেই কৈছা, বিহ বিহু আমাৰ অসমীয়াসকলৰ জাতীয় উৎসৱ আৰু বহুত গুৰুত্বপূৰ্ণ দিয়াচোন বিহুতো আমাৰ সকলোৰে বাবে
হয় হয়, আমাৰ বাবেতো বি, অসমবাসীৰ বাবেই বিহু মানে বহুত উদযাপন বা উৎসাহৰ এটা উৎসৱ হয়, আ, সেয়েহে পাছে বিহুত তিনি প্ৰকাৰৰ যেনেকৈ ৰ ৰঙালী বিহু, ভোগালী বিহু আৰু কাতি বিহু, এনে পাছে তুমি ৰঙালী বিহুৰ বিষয়
হয় জানো, ৰঙালী বি বিহুতো আমাৰ বহাগ মাহত পালন কৰা হয় দিয়া চোন, অসমীয়া নৱবৰ্ষৰ আৰম ম্ভনি হিচাপে এই বিহুটো পালন কৰা হয়, সেইকাৰণে ইয়াক অ' বহুত মানে ধুনীয়া কৈ বা বহুত মানে আনন্দ উল্লাহেৰে পালন কৰা হয়, আমাৰ গোটেকেইটা বিহুতকে এই বিহুটোতে বেছি আনন্দ উল্লাস কৰা হয়, সেইকাৰণে ইয়াক ৰঙালী বিহু বুলি কোৱা হয়, ত' জানাইতো, বিহুৰ প্ৰথম দিনাখন এনেদৰে গৰু বিলাকক আ' গা ধুৱা লৈ যোৱা হয় পুখুৰীত, পুখুৰীত তাৰ পিছত তাতে মাহ হালধিৰে গা ধুৱাই নতুন পঘাৰে বান্ধে, এনেদৰে মানে এতিয়াতো চহৰত নাই দিয়াচোন আমাৰ গৰু বিলা বিলাক ইমান, ত' মানে গৰু নাইয়ে কাৰো, ত' সেইকাৰণে গাওঁতেই ভাল লাগে এইটো আৰু তাৰে পিছত ছেকেণ্ড দিনা মানুহ বিহুৰ দিনাও মানুহ বোৰে ৰাতিপুৱাই উঠি মাহ হাল হালধিৰে গা-পা ধোৱে, তাৰেপিচত আমাৰ ঘৰৰ ডাঙৰ মানুহবিলাকে আমাক নতুন নতুন কাপোৰ দিয়ে, নতুন কাপোৰ বোৰ আমি গা-পা ধুই উঠি আমি উপহাৰ হিচাপে পিন্ধো, এনেদৰে বিভিন্ন ধৰণে পালন কৰা হয়, তুমি কি কি জানা এনে ৰঙালী বিহুৰ কথা?
। ডাঙৰ বোৰে, আ', ডাঙৰ বোৰে সৰুক সন-হেৰি কৰে বিহুৱান দিয়ে, কাপ কাপোৰ আনি দিয়ে, এইবোৰ পিন্ধে ডাঙ-সৰুবোৰে বা সৰুৱে ডাঙৰক এইয়া আশীৰ্বাদ-আশীৰ্বাদ লয় ভৰি চুই পিনে, এনে সন্মান-সন্মান যাছে সিহঁতে সৰুবোৰে ডাঙৰক, এইবোৰ-এইবোৰ আৰু দেখি ভাল লাগে নিজৰে, যে আমি এতিয়াও মানে এইটো পৰম্পৰাটো আমি এতিয়াও আগুৱাই নিছোঁ, বা আৰু এনেকুৱা চব লৈ আমি দেখিবলৈও পাইছোঁ যে ইয়াৰ গৰু বিহুতে তুমি যেনেকৈ ক'লা গৰু গা ধুৱাই, আহ তাৰে পিছত আমাৰ মানুহ বিহু কৰে, তাৰ পিছত বহুত এনেকুৱা নিয়ম আছে আৰু এটাতো এনেকুৱা আছে যে আ, সাতটা শাক পাচলি খোৱাও বিহু আছে, য'ত আমি মানে সাতবিধ শাক পাচলি খাব লাগে, এনে তুমি খাই পাইছা নে এনেকুৱা?
হয় মই খাওঁ, আমাৰ প্ৰত্যেকবাৰে এনেকুৱা মানে আমাৰ দেউতাই আনে সাতবিধ এনেদৰে শাক আৰু সেইবিলাক মায়েও ধুনীয়াকৈ বনাই পেলাই আমাক দিয়ে, তেনেকুৱা মানে ভাল লাগে এইবিলাক খাই পেলাই, কাৰন যিহেতু এইটো আমাৰ পৰম্পৰা, বছৰত এবাৰ এনেকুৱা ধৰক কিবা নহয়, কিবা এটা পৰম্পৰা আহে। এইটো আমি এনেদৰে খাব লাগে, কাৰণ এইটো আমাৰ বাবে ভাল আৰু আমি আমাৰ বিহুৰটোৰ পৰম, বাকীবোৰ যেনেকৈ আমি পালন কৰি যাওঁ, বিহুৰ বাকী ৰীতি-নীতি বোৰ এইবিলাকো পালন কৰিব লাগে দিয়াচোন।
হয় হয়, এইটোও হয়। আমি এইবোৰ গোটেই ৰীতি-নীতিবোৰে পালন কৰি যাব লাগে, পিছলৈকেও, ভৱিষ্যতলৈকেও আমাৰ যোনবোৰ নিউ, নতুন প্ৰজন্ম থাকিব ত', সেইবোৰৰ পৰা এইবোৰ শিকাব লাগিব আমি। সেইবাবেই আৰু পাছে, এ', ভোগালী বিহুৰ বিষয়ে তো মই এইটোৱেই ক'ব খোজো যে ভোগালী বিহুতো পুহ মাহত পালন কৰা হয়। তাত আকৌ চাবা যে, তুমি এইয়া উৰুকাৰ জোন, এক উৰুকা ৰাতি, আমি গোটেইবোৰ মানে গাঁওবাসীৰ সকলোবিলাক ডেকা-গাভৰুবোৰে মিল-মিলি জুলি, মিলি-জুলি, আ আমি তাতে ভোজ-ভাত খাওঁ, মেজি আ ভোজ-ভাত খাওঁ, তাত গৈ পিনে আকৌ মেজি জ্বলাই আ, ৰাতিপুৱা উঠিয়েই তাতে গা-পা ধুই কেনে মেজি জ্বলাই
হয়, তুমি ঠিকেই কৈছা। ভোগালী বিহুতো আৰু আমাৰ এটা, আৰু এটা মানে একদম মানে, উম, ভাল লগা বিহু দিয়াচোন। কাৰণ ভোগালী বিহুটোত তুমিতো জানাই চাগে কিমান আনন্দ-উল্লাসেৰে আমি সকলোবোৰে মি মিলি পেলাই ভোজ-ভাত খাওঁ আৰু যাত কাৰণ জানাই, কঙালী বিহুৰ পিছতে ভোগালী বিহুতো হয়। তেতিয়া মানে ভঁৰালত একদম, শস্যবোৰ ভৰি থাকে আৰু ত', সেইকাৰণে সেই যিদিনাখন আমাৰ সকলোবোৰ গাঁৱৰ মানুহবিলাক, বেছিভাগ গোটেই এটা চুবুৰী লগ হৈ পেল
কি কৰিছা এইবাৰ?
কৰা হয় আৰু উম তাতে অ' অ' মানে পালন কৰি পেলাই আমি অ' সেই কৰোঁ আৰু ভোজ-ভাত খাওঁ একেলগে মিলি পেলাই সেইদিনাখন আমাৰ গোট টেই সেই ভৰি যায় মানে মানুহবোৰ আমি কিমান বেলেগ বেলেগ ধৰণৰ বস্তু বস্তু অনা হয় মাছ মাংসই হওঁক বা বেলেগ কিবা কিবিয়ে হওঁক সকলোবোৰ থাকে আৰু পিছদিনাখন আহ একেলগে মানে উঠি পেলাই আম কি বুলি কয় ৰাতিপুৱাই গা পা ধুৱে কি বুলি কয় অ মে মেজি জ্বলাও মেজিতটো জানাই তুমি কি বুলি কয় এইটো আমাৰ খেৰ বাহঁ তাৰে পিছত আৰু কলগছৰ শুকান পাত সেই বিলাক দিয়ে ধুনীয়াকৈ বনোৱা হয়, যোনটো আৰু সেই তোৰ পিছত আমি কি ধুনীয়াকৈ তাৰে ফুটটো মানে জ্বলোৱা হোৱাৰ পিছত আৰু তাৰে পৰা তাৰ যোনটো চাই থাকে সেইটোৰে আমি এটা ফুট লগাওঁ।
হয়, হয় এইটো ঠিক কথা ক'লা। কি যে এনেকুৱা বহুতে এইবোৰ নিয়মবোৰ ভাল লাগে। আ যাওঁ উৎ সব যায় আমাৰ এনেকুৱা বে তিনিটা যেনেকৈ বিহু মই ক'লো যে তিনি প্ৰকাৰৰ ঠিক তেনেকৈ কাতি বিহুও পালন কৰা হয়। কাতি বিহুক আমি কঙালী বিহু বুলিও জানোৱে। এ আন নামেৰে আৰু চাবা যে তুমি অ' কাতি বিহুক আমি কাৰণ কঙালী বিহু হিচাপে তাৰ জনা কাৰণটো হ'ল যে তেতিয়া সেইখিনি সময়ত মানে সেইটো বিহুত তুমি দেখিবলৈ পাবা যে এ যোনবোৰ খেতিয়ক থাকে সিহঁতৰ মানে এ ভঁৰালবোৰ একদম অ' কঙাল হৈ পৰে সিহঁতৰ মানে এ ধা একো মানে শস্যই নাথাকে সিহঁতৰ এইটো বিহুটোৰ সময়ত আৰু মানে সিহঁতে মানে বহুত কঙা কঙা কঙাল হৈ পৰে সিহঁতে মানে এতিয়া মানে কোনো না শস্য থাকে, না খেতি হয় তেতিয়া মানে সিহঁতৰ বহুত এইবোৰ কষ্টকৰ এইটো মানে সেইবাবে কঙালী বিহু বুলি কয়। আৰু চাবা যে তেতিয়া মানে সেই কঙাল কাতি বিহুৰ গধূলিত মানে অ' খেতিয়কসকলে মানে গধূলি পথাৰত গৈ চাকি দিয়ে বা আশাক বন্তি জ্বলাই। লাইট তাৰ পিছতে তুমি আহি দেখিবা যে ঘৰে ঘৰে সকলো গাওবাসীৰ ঘৰতে তুমি অ' এইটো দেখিবলৈ পাবা ইয়াত তুলসী তুলসী গছৰ তলত চাকি দিয়ে। ধিপ ধিপ পি প ধিপ বান্ধি বনাই কেনে তাতে চাকি জ্বলাই। তাৰ পাছত আৰু এটা তাতে নিয়মো আছে যে এয়া কিবা আহ সৰু চ যোনবোৰ সৰু শিশু আহি কেনে তাত যোনবোৰৰ প্ৰসাদৰ শৰাইখন দিয়ে সেইখন চুৰি কৰি খাব লাগে সিহঁতে মানে এইটো মানে নিয়ম আৰু এইবোৰ নিয়ম দেখি আমাৰ নিজৰে ভাল লাগে ন। তুমি পাছে জানা জানি জানিছিলানে যে এনেকুৱা নিয়মো আছে বুলি?
হয়, হয় জানো মই কাৰণ কঙালী বিহুতো মই বহুত বাৰ গাঁৱত গৈছোঁ তাত এ আমাৰ অ' ককাহতে কি বুলি কয় পথাৰত যায় আকাশ বন্তি টো দিয়ে তাত। অ আৰু আগতে কিছুমানে কি কৰিছিল ঔটেঙাৰ যোনটো ভিতৰৰ সেই থাকে ন তাতে চাকি দিছিল আগতে তো সেনেকৈ মানে বহুত ধুনীয়া লাগে আৰু সেইবিলাক চাই পেলায় পথাৰত যিহেতু সেই খিনি সময়ত শস্য বোৰ একদম ভৰি থাকে। কিন্তু আ সেই কি বুলি কয় ভঁৰালত নাথাকে দিয়াচোন, সেইবাবে কৃষক সকলে আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে যাতে পোক পতংগই হওঁক বা বানপানীয়ে হওঁক শস্যবোৰ নষ্ট ন কৰে আমাৰ সেইকাৰণে সেই কৰে আৰু পিছতো তুমি জানাই যে গধূলি আমাৰ আমাৰ আম কি বুলি কয় যোনজোপা এজোপা সিদিনা তুলসীৰ পুলি ৰুপন কৰা হয়। আমাৰ তাৰে ওচৰত ভেটি এটা বনাই আহ প চাকি দিয় এ তাত শৰাই দিয়ে এনেধৰণে বিভিন্ন পুজা পূজা কৰে, যাতে মানে সকলোবোৰ ভালে থাকে, আৰু চাকিও দিয়ে দে বহুত। সিদিনাখন চাবাচোন বেছিভাগ ঘৰৰ মানুহ বিলাকে নিজৰ ঘৰৰ চাৰিও চাইে চাকিবোৰ দিয়ে, সেইবিলাক চাই পেলাই বহুত ধুনীয়া লাগে মানে। এইবিলাক আমাৰ যিহেতু ইমাৰ পুৰণা একদম নিয়ম হয় এইবিলাক আ আমি ধুনীয়াকৈ পালন কৰি যাব লাগে, কাৰণ আমাৰ বিহুতো যিহেতু আমাৰ অসমীয়া সকলৰ প্ৰাণ হয়, আমি অসমীয়া অসমীয়াাসকলৰ গৌৰৱ হয়, অসমৰ গৌৰৱ হয়, আমাৰ বিহুতো, সেইকাৰণে আমি আমাৰ বিহুতো এনেদৰে পালন কৰি যাই থাকিব লাগে বছৰে বছৰে যাতে আমাৰ নতুন যোনখিনি প্ৰজন্ম আছে তেওঁলোকে কিবা শিকিবলৈ পায়, তেওঁলোকে চাবলৈ পায় যাতে যে আমাৰ বিহুতটো কিমান এক মানে গৌৰৱ বৰ বস্তু আমাৰ বাবে
হয় হয় উ, এইটো আমি নিশ্চয় এইবোৰ শিকাম আমি, উ যোনবোৰ নতুন প্ৰজন্ম আহ আহিব ভৱিষ্যতলৈকে এইবোৰে শিক শিকিব বিহুৰ বিষয়ে, বিহু কিমান আনন্দিত আনন্দিত এটা উৎসৱ আৰু বিহুৰ চাবা যে বিহুৰ সময়তো এনেকুৱা তুমি মাঘৰ ঘৰে ঘৰে গ'লেতটো তুমি দেখিবলৈ পাবা যে পিঠা লাৰু দিব তোমাক খাবা বা দৈ চিৰা খাব দিব। বা সান্দহ খাব দিব, তুমি যোনবোৰ মানুহ ঘৰতে কিয় নোযোৱা তুমি দেখ মানে খাব প চাবায়ে আৰু তুমি এনেকুৱাও দেখিবা যে যোনবোৰ ডেকা গাভৰু থাকে ন সিহঁতে মানে ঘৰে ঘৰে সহঁতে বিহু নৃত্যয় কৰে অ' গান গায় বিহু হুঁচৰি গায় বা নাচে বা ধুলীয়া সকলে ধ বজাই পেঁপাীয়ে পেঁপা বুজাই এইবোৰ দেখিবলৈ পাবা তাৰ পিছতে তুমি আৰু এনেকুৱা আশীৰ্বাদ আহ লোৱা দেখি বা গৃহস্থৰ পৰা বি বিহু যোনবোৰ থাকে যোনবোৰে মানে নাচে এইবোৰ দেখি নিজৰে ভাল লাগে, যে আমাৰ বিহু উৎসৱতটো এতিয়াও মানে পৰম্পৰাগত হিচাপে চবে মানে পালন কৰে, সেয়েতো আমাৰ আহ অসমীয়া সকলৰ কয় যে বিহু আমাৰ অসমৰ জাতি উৎসৱ যিহেতু বিহু আমি বহুত আনন্দৰে পালন কৰো।
হয় তুমি ঠিকে কৈছা, পিছো আজি তোমাৰ লগত মোৰ বিষয়ে কথা পাতি বিৰাট ভাল লাগিল পিছলৈও কথা পাতি থাকিম দিয়া আজি ৰাখিছো নহলে।
অ' দিয়া তে নিশ্চয়।
দিয়া